অ
অ কি কৰি আছা?
এনে আছো আপুনি।
অ আছো এনে আছো ময়ো। অ খালো। তুমি
খালো দিয়ক। কিহে খালে চা?
তাই মাহঁতৰ ঘৰৰ পৰা ছো ছোৱালীজনী পঠিয়াই দিছিলো মাহঁতৰ ঘৰৰ পৰা এয়া কেক আনিছিলে সেইটো কাৰণে এ কেকেদি খালো আৰু এ ভীমকলৰ সে ৰস ওলাই সেই কৰিছে অ আম ৰস ওলাই ই চেয়ৈৰ নিচিনাকে বনাই নাৰিকল দি পেলাই সেনেকে বনাই যে সেয়া দি খেদাইছিল সেয়া খালো উম
এ ৰাতিৰ কাৰণে কি বনাইছে?
ৰাতি এতিয়া বন বনোৱাই নাই এতিয়া বনাম হে মানে। মাছ বনাম মাছ মাছ বনাম পিয়াজ দি তাৰপিছত আকৌ দালি বনাম তাৰপিছত আকৌ ছোৱালীজনীয়ে নাখায় যে তাই কাৰণে আৰু আলু ভাজিম। তুমি বনালা?
আমাৰ ঘৰত বনাইছে। কি বনাইছে গম পোৱা নাই।
অ তুমি পাকঘৰত যোৱাই নাই
নাই যোৱা
অ অ তোমাৰ মাইহে বনাই মানে
অ আমাৰ বৌৱে বনাই
হয় নেকি অহ অ তোমালোকৰ ঘৰত এনে কোন কোন আছে?
আমাৰ ঘৰত আব্বা আম্মা দাদা, বৌ, ভতিজা দুজনী মই।
হয় হয়, অ হয় নেকি, নহ'লে য'ত থ পৰিয়াল হৈ আছা। ভাল লাগে নহ'লে থাকি হয়। আমাৰ আমাৰ এতিয়া অকলশৰীয়া যে, ছোৱালী দুজনী বা বাহিৰত থাকে, এ সৰুজনী থাকে আৰু আজিকালি ল'ৰা ছোৱালীয়ে আও
তাইটো কলেজে যায়গে।
যিখিনি সময় থাকে, মোক মোবাইলে ব্যস্তত থাকে। এতিয়া অকলে- অকলে থাকোঁ‌ আৰু। ময়ো মোবাইল এটা লৈহে, বহি থাকো। কোৱা আৰু বাতৰি চাওঁ। টিভি চাওঁ আৰু। যি আহে তাকে চাওঁ, তুমি এতিয়া পঢ়ি আছ
অ', মই পঢ়ি আছোঁ।
অ', এনে ভতিজা দুজনী কিমান ডাঙৰ হৈছে।
এজনী ক্লাছ টুত পঢ়ি আছে আৰু এজনী দেৰ বছৰ হৈছে।
হয় নেকি। অ' অ' ভালে হৈছে দে, অ' ল'ৰা নাই। ন।
ল'ৰা নাই।
অ' তোমালোকৰ পিনে এতিয়া আজি গৰম কেনেকুৱা।
গৰম আছে। এতিয়া কিন কিনাই বৰষুণ পৰি আছে।
অ', আমাৰ পিনে কি, অ' আমাৰ কিন্তু বহুত গৰম মাৰি। ছে, কিন্তু এতিয়া
অ' দিছে এতিয়া পৰিছে, অলপ-অলপ।
অ' আমাৰ পিনে পৰা নাই এতিয়াও। এতিয়া কাৰেণ্টটো নাই সেইকাৰনে এতিয়া বাহিৰত অকমান ওলাই আহি।
এইকেইদিন ৰাতি ৰাতি বৰষুণ। পৰি আছে নহয় পৰিব। চাগে আজিও
আজি দিনতো কৰিছে আমাৰ এঘাৰটামান বজাত।
অহ, দিনত আমাৰ এক্সাম আছিলে এক্সাম দি আছিলে বৰষুণ পৰিছে যদি মানে গম নাপাওঁ।
অ' দিনতো বৰষুন পৰিছে আজি। হেৰি যে অ' আ কাপোৰ মেলিব গল অহ, আকৌ কাপোৰ মেলি থৈ গলো ওলাই আহিলো অকমান তাৰ পিছত একদম কাপোৰ চপাব যাব চেষ্টা হোৱাই গ'ল আকৌ কাপোৰ চপাই- চপাই কিনে থৈ তেতিয়াহে আও আকৌ ওলাই আহিলো এ' মানে আমাৰ ইয়াতে অ' আমাৰ মানুহ বিলাক ক'বাত মিটিং আছে যে বিৰাটা খেল। লৈ গৈছে, এ' যাম বুলি ভাবিছিলো লগ ধৰিছিলে নগলো আও। এ 'ইমান গৰমত উহ, আকৌ বেমাৰ হৈ পৰি থাকিম সেইটো কাৰণে মানুহজনে কলে নালাগে যাব কাৰনে। এ 'নগলো আকৌ গৰু আছে, ছাগলী আছে বৈয়া পানী খোৱাব লাগিব। আকৌ মানুহজনে কামত যায়গৈ। আকৌ যদি আহ। আহোতে দেৰি হয় এতিয়া আকৌ বান্ধিব লাগিব হয়।
আপোন- আপোনালোকৰ ফালে এনেই যে পইচা দিছে যে মানে পঁচিশ হোজাৰ নে কিমান দিছে সেইটো হেৰি হৈছে?
নাই এতিয়া আমাৰ মানে কি
গোট মানে সেই
অহ, মাইকী মানুহ এতিয়া দছহেজাৰ দিলে। তেতিয়া দছ হেজাৰ দিয়াখিনিক এতিয়া আকৌ পঁচিছ হাজাৰ দিব সেইকাৰণে
অহ সিদিনা পাঁচ জুনৰ দিনা হেৰি কৰিব দিছে গছ পুলি লগাই। ফটো দিব দিছে গছ পুলি পৰাই দিছ
অ তাৰ পৰাই দিছে এতিয়া খালি ঘৰত আনি লগা লগা বহে লাগে লগাই আছো আকৌ এতিয়া পঁচিশ হাজাৰ টকা দিব বোলে সেইটো কাৰণে এতিয়া উম ব্যয়াম চিয়াম কৰি থাকিব দিছে
ব্যয়ায়াম মানে এ হেৰি একত্ৰিশ তাৰিখ একৈশ তাৰিখে যোগ দিৱস আছিলে সে ত সেইত দিছে নে নে কিবা বেলেগ
এ সেইটোৱে সেই তেতিয়া আকৌ সিদিনাখনতো ৰাতিপুৱাই গৈছে একেবাৰে পাঁচ টামান বজাতে গৈছে মাতিছে এতিয়াও মানে শিকি আছে আকৌ ট্ৰেইনিং দিব লাগে ট্ৰেইনিঙত যদি আকৌ মাতে সেইটিয়া সেইটোক মানে আমাৰ আমাৰ যিখিনি গোটৰ মানুহ আছে থাকে দহজনী মান মানুহ আছে নহয় গোটেই কিজনীয়ে আমাৰ শিকিয়ে আছে মানে এ নোৱাৰে ইজনীয়ে এবাৰ কৰে সিজনীয়ে এবাৰ কৰে আকৌ বেঙৰ নিচিনা যে জাপ মাৰে সেয়া মাওঁতে হাম গুৱা খাই পৰি যায় গৈ একেবাৰে হাঁহিও উঠে আকৌ কৰো কৰিছো কৰিছো নকৰিলে হব জানো পঁচিছ হাজাৰ টকা ক কোনে দিব তেতিয়া কৰিবই লাগিব পঁচিছ হাজাৰ টকাৰ
এবাৰ এবাৰ আকৌ আমাৰ নিযুত মইনা বন্ধ থৈছে ছেপ্তেম্বৰ নাই আগষ্টৰ পৰা দিব বোলে উম তিনিমাহ মান হ'ল মানে ইলেকশনৰ ইলেকশ্যনৰ পিছৰ পৰা দিয়া নাই
অ হয় মই এইটো জুলাই মাহতো যোৱাৰ পিছতহে এক তাৰিখৰ পৰা চব বস্তু দিব বোলে। এতিয়া আকৌ হেৰিত চাউলৰ কাদ সে চাউল আনিব যায় যে দালি চেনী এইবিলাক দিছে যে এইবাৰ দিয়া নাই নহয়।
হয় নেকি। মই টো গম নাপাওঁ।
অ এইবাৰ দিয়া নাই। এতিয়া অহা অহা মাহৰ পৰাহে দিব বোলে।
আহ। কিছুমান মানুহৰ অসুবিধা হয়। কে ডি কেদিত
অ অ নিদিলে অসুবিধা হয়। আকৌ এইখিনি দিয়াৰ কাৰণে বহ বহুত সকাহ পাইছিলো আকৌ। আমাৰ দুখীয়া মানুহখিনিৰ কাৰণে বহুত হয়। ভাল হৈছে নেকি এক কেজি পালেওনো কোনে দিয়ে।
অ উম। চাউলটো বিশেষকে চাউলটো মানে চাউলতটো মানে বহুত মানুহৰ কাৰণে হেৰি হৈ যায় আৰু।
হয়। অ চাউল আমাৰ এতিয়া পঁচিশ কেজি পাওঁ।
মানুহ মানুহে মানুহ মতে হেৰি হয় ন? এজন মানুহৰ পাঁচ কেজি।
অ পাঁচ কেজিকে দিয়ে আৰু আৰু এখন কাৰ্ড আছে বিয়েল কাৰ্ড। সেইখনত মানে মানুহ এজন এজনে থাকো বা দুজনেই থাকো কথা নাই পঁয়ত্ৰিশ কেজিকে দিয়ে। বি পি এল মানে একেবাৰে দুপ মানুহখিনি। আমাৰ আকৌ এ পি এল হে।
কেজিকে দিয়ে সেইকেইখন এ পি এল। অ অ
আৰু বি পি এল কেইখন মানে কি হেৰি কৰে বি পি এল কেইখন একদম দুখীয়া শ্ৰেণীৰ মানুহ খিনিকহে দিয়ে। আগতে দিছিল এতিয়া মানে স নিদিয়াই
এতিয়া পাঁচ কেজি হৈ গ'ল নেকি বি পি এল? হ
এতিয়া বি পি এলে কৰি দিলে দিলেও মানে কি
চব মানে এইখনৰ নিচিনা একেই হয়। অ অ। এতিয়া আমাৰ তাত আছে। আমাৰ তাত আছে বি বিয়েৰ। কিন্তু মানে তেনে পাঁচ কেজিকে পোৱা যায়। আমাৰ মানে ঘৰৰ মানুহক
হয় এ পি এল কেইখন এটা--্। হেৰি বি পি এল কৰি দিছে।
অহ।
এ পি এলে এ আছিল। মানে সেই মাজতে। চব আ আগত চাগত জমা লৈ ললে। এ কাৰ্ড কেইখন জমা লৈ পেলাই তাৰপিছত সেইকেইখন চব বি পি এল কৰি দিলে মানে--্ এতিয়া আগৰ। বি পি এল খনত মানে আহ শূন্য এটা থাকে নে কিবা এটা থাকে সিহঁতে বুজি পায় মাৰিলে বুজি পায়।
উম।
এখন বি পি এল হে নে এ পি এল এ মানে সিহঁতে বুজি পাই।
উম বাকী ঘৰত চব ভালে আছে?
অ চবেই ভালে আছে তোমালোকৰ?
আমাৰ ভালে।
অহ।
দুপৰীয়া কি বনালে।
দুপৰীয়া দুপৰীয়া। হেৰি কৰিলো, মাছৰ পিটিকা অলপমান বনালো তাৰপিছত সেই পথাৰৰ পৰা মানিমুনি যে মানিমুনি কেইটালমান উঘালি আনি ভাল। এ ধুই মেলি। আৰু জলকীয়া। তিয়হ, নহৰু, পিয়াজঁ।
সেইটো খাই ভাল লাগে, পুৰা ভাল।
অ বৰা বনোৱা নাই, পিটিকা খাই বনাইছো এনে। বৰা বনাই খাও, নালাগে নালাগে। কি? তিতা লাগিব, এতিয়া তোমালোকে নোখোৱা কাৰণে তিতা লাগিছে চাগে, উন আমি খাও যে তিতা ন--্ ভাল পাওঁ খাই, আ। অ, হেৰি কৰিবাচোন আলু। আলু লগত দুটামান দি পেলাই তেতিয়া সেনেকে খাবাচোন তেতিয়া বহুত ভাল লাগে।
নাই, হেৰি মই মানে খাইছিলো আগত এ ৰাতিপুৱা শুই। এয়া মানে গেছৰ কাৰণে। খোৱা যায় নহয়, আহ ৰসটো খোৱা যায় যায়, পিচি।
ৰ খায় নিক।
খাই ব হেৰি কৰিছো ভাল মানে পেটৰ কাৰণে।
হয় অ' পেটৰ কাৰণে ভাল বুলি জানো বাৰু। আকৌ জ্বৰ হলেও খাব দিয়ে জূুৰণি। কাৰানে। জোৰণি হলেও খালে, জোৰণীয়ে হয় খালে, অ' বৰা বনালে খাই ভাল লাগে আৰু গা বিষ কাটে বোলে।
অ' কল মাহদি বনাই নহয়।
কলা মাহ আজিকালি পাবই ন হেৰি।
আমাৰ বহুত আগতে কৰিছিলে। পাল। এতিয়া আমাৰ বৌহতঁ‌ৰ পৰা সেইটো। কৰাই যায় দিপ।
অ' হয় নেকি? অ' কেইটামান দিবাচোন নহয়। হ'লে বহুত দিন হ'ল খোৱাই নাই।
অ', আছে যদি দিম বাৰু।
অ', অ' আমি মানে কি হয়ে, এয়া হেৰি মচুৰ দালি যে, সেই মচুৰ দালিৰ লগতহে বৰা বনাই খা। অ' ভেদাইলতা পাত ভেদাইলতা পাত, সেয়া মোৰ খাই অ' বৰা বহুত ভাল লাগে কিন্তু প্ৰথম। বহুত বেয়া। গোন্ধাই যে সেইটো কাৰণে বহুত দিগদাৰ, অ' নাকত সোপা লৈয়ে থাকিব লাগে। এতিয়া হ'ব দিয়া নহ'লে। পিছত কথা পাতিম।
আহ হ'ব দিয়ক, অ' অ' দিয়ক হ'ব দিয়ক।